হেল্ল' ভালেই দিয়া তোমাৰ।
ভালে দিয়া।
কি কৰিছা?
এনেই আছিলো ঘৰতে তুমি?
ময়ো এনেই আছিলো আজি।
অ', কলেজ যোৱা নাই।
সেই মযোৱা নাই।
আহ।
মনু কা
মইহে আহিলো ইন্টাৰ্ণশ্বিপৰ পৰা।
অ এনেই গ'ল দিনটো
আজি ভালে লাগিছে গৈ।
অ মটি ফটে লাগেছে কিনে ভাত খালো দিয়া। তুমি?
মইো আহি খাইছো।
এনেই আছা ন।
কি কৈছা?
এ খাদ
আজি ভেজ। দালি, ভাজি, আচাৰ
কিয়া।
কি কৈছা?
ভাল লাগিল শুনি।
এতিয়া ওলাই যোৱা ভাবা নাই কতো?
আ কি ওলাইছো ভাবা নাই। আজি ওলোৱাই নাই, ঘৰৰ পৰা ওলোৱাই নাই একেবাৰে।
ঘৰতে আছা?
ঘৰতে আছো।
ব'ৰ হৈ যোৱা নাই?
খাইছো শুইছো হেই আৰু কি কৰিব। বেলেগ নাই।
উম
ব'ৰ হৈ যাওঁ, ধৰা ঘৰত থাকিলেতো হয়ে দিয়া চোন
উম বাকী কোৱা আৰু?
ভ্ৰমণৰ কাৰণে এটা চিন্তা কৰা হৈছে আকৌ ইবাৰ টাৱাং টাৱাংলৈকে
উম
যাব বাবে আগ্ৰহী নে তুমি?
ইচ্ছাটো আছেই কেতিয়া মানে এইটো ট্ৰিপ কেতিয়া হ'ব?
দেৰি আছে। টকা -পইচা যোগাৰ কৰি লোৱা চবেই
উম উম
মোৰো অলপ কৰি লওঁ দহ হেজাৰ মানৰ ভিতৰত হৈ যাব। বেছি যিহেতু সেকাৰণে অলপ দেৰিকে কৰিম। বহুত যাব বহুত মানুহ যাব বহুত মানুহ যাব
কৈছে? অ', ছাৰে কৈছে ন।
ছাৰত নাযায় এইটো
অ', অ',
চিনিয়ৰছবোৰক ল'ব নোৱাৰিম নহ'লে
উম
আমি অকলশৰীয়াকে যাব লাগিব।
আা ভালে লাগিব ন
লগাতটো লাগিব এইটো তোমালোকে কি কৰা যোৱা নাই নোযোৱা
যোৱাতটো যাম তেনেকে হলে
দুই, তিনি দিনত লাগিব অ'যাব তোমাৰ বান্ধৱী এজনী ওলাইছে
অ', অ',
এও নহয় আৰু এজনী আছিলে এ কিবা শৰ্মা লিখে
অ',
তেখেতো যাম বুলি কৈছে
ঠিক আছে।
তোমাৰ বান্ধৱী বিলাকক কৈছোৱা যদি যায়। ভাল লাগিব খুব ধুনীয়া তাৰ স্মৃতি এটা হেৰি হ'ব
আৰু গাড়ী কি ল'বা গাড়ীত যাবানে?
গাড়ী বাৰু দিয়াচোন কথা পাতিম সেইটো। ললেতো ভাল গাড়ী ল'ব লাগিব আৰু অ', যদি ধৰা বাছেৰে যাওঁ তেতিয়াও ধৰা কিবা এটা মিলাব পৰা যাব।
ঠাণ্ডা ন তাতে?
উম, বৰফ পৰে তাতে।
উম, এতিয়া প এতিয়াও পৰে নে?
এ চব সময়ত নপৰে এটা চিজন আছে
ডিচেম্বৰ মানত নেকি?
অ', নহয় নহয় এটা কাল আছে ৰবা মই তোমাক কম কেতিয়াবা। সেই কালটোতে ধৰা আ, ধৰা তোমাৰ সেইখিনি সময়তে এ হেৰি হয়, বৰফ পৰে ধুনীয়া জেগা সেইটো ধুনীয়া এ
অ',
অলপ অলপ ৰিস্কি হয় হালে বাকীটো অ'কে।
ঠিক আছে সবেই যদি ওলাই। বেছিকে ষ্টুডেণ্ট বিলাক ভালে লাগিব।
আৰু মানালীলৈকে যাবানে?
এইটো বাজেটটো বেছি হৈ যাব চাগে।
সেইটোৰ বাৰ নে চৈধ্য ত' চৈধ্য কিবা
অ', আন অফিচিয়েল।
অফিচিয়েল হয় যচ কলেজৰ পৰা নিয়া এইটো।
অ', অ',
অ সমৰ নহয় এইটো সেইটো কলেজৰ পৰা নিয়া হয় ফিফ চেমত নিয়া হৈ যায় আমাৰ
অ মানে বহুত ডিপাৰ্টমেন্ট যাই চাগে
তেনেকুৱাই ছাগে
উ মানে মোৰ ফ্ৰেণ্ডৰ মানে ফ্ৰেণ্ডৰ এজনী লগৰ এটাই গৈছিলে।
অ হয় নেকি কিমানকে পৰিছিল? কিমান বা পৰিছিলে?
কিন দিছিলে
অ', সেই যাবই আৰু ধৰা নিজৰ হাত খৰচ লাগিবই অলপ।
আমাৰ ক্লাছৰো কোনোবা গৈছিল নেকি যোৱাবাৰ।
আমাৰ অ', নহয় নহয় সিহঁতে বেতেগে গৈছে চাগে। বেলেগকে গৈছে সিহঁতে। মানে বেলেগে বেলেগে যাব পাৰে কিন্তু এ বেছি লৈছে এইটো চৈধ্য হাজাৰটো বেছিয়ে।
উম,
আৰু ধৰা হাতৰ
উম
তাৰ পিছত সেই তোমাৰ
ঠিক আছে বাৰু এনে ছাৰে এদিনৰ ট্ৰিপ নকৰে নেকি? তেতিয়া
অ সেইটো কাৰণে বেলেগক হেৰি দিয়া হৈছে দায়িত্ব দিয়া হৈছে সেইটো কথা গম নাপাওঁ উম হলেও আমাকে চাব দিছে জাগা তাগা ক'ত যায় এদিনীয়াকে। ধৰা ৰাতিপুৱাৰ পৰা আহ ৰাতিপুৱা ছয়টা সাতটা বজাৰ পৰা বাৰ ৰাতি বাৰটা বাজিলেও কথা নাই তেনেকুৱাকে এটা ট্ৰিপ হেৰি কৰিব বিচাৰি আছো কেইজন মানে
আহ।
ভাল তই যদি যোৱা তই চাবাচোন এটা জেগা ভাল জেগা চাবা চাই জনাবা। য'ত ধৰা বাছ ধুনীয়াকে সোমাব পাৰে।
যোৱাবাৰ কিন্তু ভূটান যাই ভাল লাগিল।
আহ কৈছে ৰবা।
মই এবাৰো যাব পৰা নাই, মোৰ কিবা নহয় কিবা বিপদ ওলাই থাকে।
আৰু হেৰি যোৱা নাই, শুৱালকুছিও যোৱা নাই তুমি?
বৰ বেয়া টাইমত পাতি দিয়া নহয়। প্ৰত্যেকবাৰে মোৰ কিবা বিপদ ওলাই থাকে।
হয় দেই।
এইবাৰ ওলাই আছিলো এইবাৰ আকৌ চব লাইনে কেন্সেল।
কি কবা, কাৰো বাজেট মিলা নাই চাগে।
বাজেট চাব গ'লে ঠিকে আছে দা মোৰ মতে দেই। কাৰণ যাবও অলপ, আহ বেলেগ জেগা এডোখৰলৈ গলে তুমি একেবাৰে এশ টকা গ'ল বুলি এশ টকাই লৈ যাবা নে আৰু। ভয় লাগে ন সেইবিলাক জেগা।
অ নিজকো লাগে।
পাহাৰীয়া জেগা নিজৰ খিনিৰ বোৰ মই বাদেই দিলো, কিন্তু পাহাৰীয়া জেগা হঠাৎ বোলে কিবা হ'ল। তেতিয়া কি কৰিব কোনে। আৰু আমি জানো যে আমাৰ তেনেকুৱা কোনো মানুহ নাই যোনে এনেকে ধৰা কলেই আমাক পইচাটো ওলাই। সেইকাৰণেহে ত অলপ বেছিকে কোৱা হৈছে। আমি ধৰা যদি টিকেট এখনৰ দাম তিনিশ পঞ্চাশ টকাতে হয় আমি পাঁচশকে ধ ধৰি থৈছিলো।
উম, উম।
সেইটোতে বহুতৰ মানে অলপ আপত্তি দেখাইছে অলপ সেইকাৰণে ধৰা কেনচেল হৈ গল। পিছত মই নিজে এৰি দিলো, অব‌‌ মই নাযাওঁ।
অে
হেৰি নহয় বাকীটো ঠিকেই আছিলে দিয়াচোন। ধুনীয়াকে আমি হোটেলো চাইছিলো। অ
সপ্নানে লাষ্ট্ত কেঞ্চ হৈ গ'ল।
কেন্সেল কেন্সেল বুলি নকওঁ মই একো গুৰুত্ব নিদিয়া হলো। তোমালোকৰ কতো যোৱা প্লেন হোৱা নাই নেকি।
বাই হ।
অকলে
নাই, নাই এইটো হ'বই ন।
আচ্ছা, আচ্ছা এদিন যাম ৰবা ওলাই মই যাব লাগিব।
তুমি অ', এনেকে গাড়ী মানে নি নিজৰ গাড়ী লৈ গ'লে ভাল লাগিব এই খৰচাটোও কম হব।
নিজৰ গড়ী নাই যে
মেনেজ কৰিম আৰু দুজন দুজনকে বহিব পৰাকে।
অ', গাড়ীৰ স্কুটিৰ কথা কৈছা স্কুটি বাইক আচ্ছা পাৰি ক'ত যাবা কোৱা।
আৰু এখন গাড়ীও যদি লওঁ হা ফ'ৰ হইলাৰ কিবা এটিনহানড্ৰে মান পৰে বোলে।
অ'। কলৈকে যোৱা জেগা তেগা আৰু চাব লাগিব নহয়।
উম, কিন্তু শ্বিলং নাযাও বহুত বাৰো গলো।
শ্বিলং খত আছে কিছু জেগা আছে দেখি চাবলৈ।
আহ, কিন্তু সেই থাকাকেই যাব লাগিব।
উম, থাক যোবা পাৰা ক'ত যাবা পোৱা তুমি।
উ শ্বিলঙত যে কিবা বুলছ ট্ৰেক আছে।
আহ।
এইটো বৰ ধুনীয়া।
ধুনীয়া কিন্তু ক'ব লাগিব সেইটোত আহ বাছ বাছ বা অহা যোৱা কৰিব পাৰে নে নোৱাৰে।
গম নাপাও নহয়।
সেইটোৱে লাগে বেলেগ নহয় যদি ধৰা বাছ অহা যোৱা কৰিব পাৰে তেনেহলে যাবও পাৰি।
তুমি ছাৰকে এবাৰ সুধি চাবাচোন।
আমি আমি আজি যোৱা নাই কালি মানে যাব লাগিব চাগে এবাৰ সুধি চাম ৰবা।
অ'।
দাৰ্জিলিং যাবৰ কাৰণে বহুত মানুহ ওলাইছিল কিন্তু।
অ'।
অ', নাই বুলি তোমাৰ বাইশ জন নে কি হৈ গৈছিল।
উম, উম।
বহুতৰে খেলি মেলি প্ৰশ্নৰ উত্তৰ দিয়াতে দিয়াতে মোৰে মাথা ঘূৰাই গৈছে।
নটো হে
সেইকাৰণে মই নিজে অলপ আঁতৰি দিলো কওঁ কিন্তু কৰ পাৰ যদি তহঁতে কৰ।
মানে লিডটো ছাৰহতেই ল'ব লাগে জানানে?
নহয় ছাৰহঁতে ল'ব কিন্তু তুমি লিষ্টখনতো দি
অ',
এনেই আমাৰ লগত আমি ধৰা এ বাজেট খন চাৰে জানিব যে এইখিনি টকা ইহঁতে লৈছে সেই ভাবিহে আমি ইমান লৈছো তাৰ পিছত আমি ছাৰক আমি ছাৰক পাঁচ হাজাৰ টকাত হ'ব বুলি কৈ দিলো হা। ছাৰে কলে আছে হে তাৰপিছত ছাৰে কি কৈছে জানা। আহ মুঠতে তহঁতে ধৰি ল ছয় সাত হাজাৰ তলত সাত হাজাৰ টকাৰ তলত নহয়। এনেকে লিখি ল বুলি সেনেকে কৈছে ছাৰে তই কি কব কোৱা।
সেইটোয়ে।
এতিয়া আমাৰ মাজতে কাজিয়া লাগিল লাভ নাইতো তাতে।
অ',
মোক কেইটামানে বোক কি আছিলোঁ পালে পালে আৰু।
মই যিখিনি পাৰোঁ কমাই-কমাই-কমাই বেয়া পাই লাভ নায়, মই ধুনীয়াকৈ বুজাই কৈছো আৰু ধৰা চব কথা একবাৰতে ক্লিয়াৰ কৰিব আমিও পৰা নাই কিয় কাৰণ আমাৰ তাতে নাহে আমাৰ তাতে চব আধা আধা হৈ থাকে আমি আধা আধাকে দিব লাগিব যিমান খিনি
আৰু ফুৰিব গ'লে অলপ ভাল বাজেট এটা বনাবই লাগিব, তুমি দুই তিনি হাজাৰত কি চাবা এই এইখিনিৰ পৰা এইখিনি লৈখে
উম, অহা যোৱাতে তোমাৰ আহা যোৱা থাকাতে তোমাৰ তিনি হাজাৰ টকা যায়।